অহ
শুনিছা
অ শুনিছো কি কৰি আছা
অ এয়া আছো তুমি কলেজৰ পৰা আহিলা অ
অ কলেজৰ পৰা আহিলো ব মই এতিয়া হেৰি গাটো ধু ধুব লৈছোঁ
অ ভাত খালা নাই আৰু
ভাত খোৱা নাই এতিয়ালে গা পা ধুই পেলাইহে বোলো একেবাৰে ভাত খাম আৰু গৰম যে
অহ
আপুনি কি কৰি আছে
মই এয়া খাই বৈ ল'বলৈ অকমান ৰৈছো
অহ
তোমালোকে কলেজৰ পৰা কবাত গৈছা নে নাই
কলেজপা কৰবাত মানে আমি হেৰিয়লে গৈছিলো এবাৰ এয়া গুৱাহাটীলে নিছিলে
আহ
সেয়া মন্দিৰ চালোঁগৈ আৰু হে মন্দিৰ এই এ কি শুক্লেশ্বৰৰ মন্দিৰ নে কি কই নহয় আপে কি আছিলে বশিষ্ঠ মন্দিৰ নাম কেইটা পাহৰি থাকিলো নহয়
অ ব পেছা
আহ বৈশিষ্ট বৈশিষ্ট শ্ৰম কয় নেকি
আহ
অঁ সেয়াকে চালোগৈ আৰু লগৰখিনিৰ লগত আকৌ এয়া হেৰি চাইন্স মিউজিয়াম
আহ
তাৰপাছত আকৌ হেৰি এয়া আহি পেলাই আকৌ এয়া দিচাং নামৰ এখন হেৰি আছে নহয় জাগি ৰোডত ৰিজৰ্ট আছে নহয় তাতো সোমাইছিলো অ
চালা অ এবাৰ গৰমৰ বন্ধৰ কৰ'বাত যাবা যাবা নে নোযোৱা
অ এইবাৰ যাম বুলি ভাবি আছো কিন্তু আমাৰ হেৰি মানে এতিয়া এইবাৰ ফৌৰ্থচেম পালোঁ যে এইবাৰ মানে হেৰি ই এইবাৰ পৰা বোলে আমাৰ ইণ্টাৰ্ণশ্বিপ হ'ব গম মনহোৱা মা জুলাই মাহতে সেইটো কাৰণে এতিয়া ইন্টাৰচিপৰ কাৰণে আমি সেয়া কিবা কৰিব লাগিব ইন্টাৰচিপৰ কাৰণে যাব নোৱাৰিম চাগে
অ প্ৰজেক্ট বিলাকো বনাব লাগে
অ সেয়াই প'ৰ্ট বনাব লাগিব মানে এনেকুৱা ধৰক এয়া বি এডও যেনেকে ইণ্টাৰ্নশ্বিপ কৰে এনেকে স্কুলত গৈ পঢ়াই গৈ তাৰপিছত আকৌ কিবা কিবি জমা দিয়ে সেই তেনেকুৱাই হ'ব চাগে আৰু এতিয়ালৈকে মানে আমাক ভাল তাকে জনোৱা নাই
অ উম উম আজিকালি সিহঁতৰ দিয়ে ডি এল এডটো যোগ হৈ গ'ল নেকি এই বি এডটো
অ বিয়টো নাই নাই নাই ন হে হে এ মানে বি এডটো কি বি এ চাৰি বছৰ কৰিব লাগিব
সেই চাৰি বছৰ কৰিলে বিয়ট টো হৈ যাব বুলি শুনিছিলো চোন
নহয় বোলে এতিয়া চাৰি বছৰ অকল বিয়েই বিয়েই চাৰি বছৰ
অ নহ'লে পঢ়াতটো অলপমান কষ্ট হ'ব দে শূন্য
আহ আৰু এবছৰ বাঢ়ি গলা তাৰপিছতহে হেৰি বি এডটো হ'ব তেতিয়া এ বি এত টো কিজানি এবছৰীয়া হ'ব চাগে তেতিয়া যদি বি এ তটো চাৰি বছৰীয়া কৰো বি এটো কিজানি এবছৰীয়া হ'বও পাৰে নহ'বও পাৰে দুবছৰীয়াও হ'ব পাৰে ভালকে ইমান নাজানো মানে এতিয়াও মানে হোৱাগৈ নাই যে যদি আমাৰ মানে আমাৰ ওপৰ বেটছটোৰ পৰাহে এইটো আৰম্ভ কৰিছে চাৰি বছৰীয়াতটো সেই কাৰণে আমি ইমান ভালকে জনা হোৱা নাই এতিয়া আমাৰ ওপৰ বেটছ টো মানে হেৰি পোৱা গৈ নাই যে সেইখিনিলৈকে পোৱাগৈ নাই
উম তোমালোকে এয়া চাৰি বছৰ কৰিব লাগিব
চাৰি বছৰে কৰিব লাগিব উ যে যোনখিনিয়ে কিছু কিছুমানে যদি বিচাৰে বোলে মই তিন বছৰ কৰি এৰি দিম তেতিয়া হ'লে সিহতে পাৰিব হেৰিবলাক এইবিলাক কম্পিতিটিভ একজাম বিলাক আছে যে
অ
দিব পাৰিব মানে এয়া তিন বছৰ কৰি পেলাই সেইবিলাক এক্সাম দিব পাৰিব
এনে চাভাবিক এখন দিব জানো
অঁ চাৰ্টিফিকেটইখন দিব অ খালি শেষ খন মানে হেৰি হ'ব আৰু এখন এনেই জেনেৰেল ডিগ্ৰী এটা হ'ব আৰু মানে মেজৰৰ ডিগ্ৰী বুলি নহব অনা অনাৰ্চ ডিগ্ৰী বুলি নহব অনাৰ্চ ডিগ্ৰী সেই চাৰিবছৰ কৰিলেহে আহিব
অহ
গ্ৰী হৈ থাকিব আও
অ নহ'লে দিগদাৰ এনে দিম দিগদাৰ হবচোন তেনেকে হলে ন
অ এইবিলাক যদি ধৰক হেৰি এ মানে মাষ্টৰনি কৰিব বিচাৰে যদি মানে এনেকে টেট পৰীক্ষা খাবা এনেকে বাকত অ তেজ টেট নেট এইবিলাক যদি দিব বিচাৰে মানে তেতিয়া হ'লে কিন্তু হেৰি চাৰিবছৰ টোৱে কৰিব লাগিব
অহ
নহলে মানে হেৰি এয়া তেতিয়া দিগদাৰ হ'ব নোৱাৰিব
উম
এনেকোৱা
উম দিগদাৰ হৈছে ন পঢ়াটো অলপমান কঠিন ন কষ্টা হয় গচে গ
অ সেয়াই এতিয়া ইমান গৰমত আমি যদি ক'ৰবাত ঘুৰিব লগা হয় ইণ্টাৰণশিপ কৰি পেলাই গৰম বেয়া হেৰি কষ্ট হবই
উম তাকে স্কুলত গৈ পঢ়াবগৈও লাগিব চাগে
মানে বহুত কিবা কি বেলেগ কামো কৰিব পাৰি ধৰক অ কোনো কাৰবা দোকানত সোমাই পেলাই সেই দোকানখনত মানে গ্ৰাহকৰ লগত কেনেকে কথা বতৰা পাতিব লাগে কেনেকে বস্তু বেচিব লাগে সেইবিলাকো আমি শিকিব পাৰোঁ
অ
হেৰি কৰিব বা অকল সেইটো বুলিয়ে নহয় আমি কেক শিকিব পাৰোঁ বা চিলাই কৰা, শিকিব পাৰোঁ
উম
তাৰপিছত আকৌ নাৰ্চাৰীত শিকিব পাওঁ ন চাৰীখন মানে কেনেকে চলাব লাগে ফুলবলাক কেনেকে ভালকে ৰাখিব লাগে খেও খেও কিবা পাওঁ সেয়া শিকিলা মানে এই যিজনে ধৰক নাৰ্চাৰীখন চলাই আছে
উম!
জনে সেয় মান মানুহ জনে মানে এখন হেৰি দিব লাগিব এখন এ মান পত্ৰ দিব লাগিব মানে মান পত্ৰহে আহিছে এখন মানে এয়া প্ৰমণ পত্ৰ দিব লাগিব অ প্ৰমণ পত্ৰ দিব লাগিব যে মই মই মানে তাত কৰিছো আৰু ভালদৰে কৰিছো এনেকে দিব লাগিব মানে
অ'
সেইখন হেৰি এ তাত সেয়া দিয়াৰ পিছত আৰু কিবা ৰিপৰ্ট বনাব লাগিব বোলে দিন লিপি লিখিব লাগিব মই কেনেকে কি কি কৰিলো আজিৰ দিনটোত
অ'
তাৰ পিছত সে যেনেকে কৰি পেলাই আকৌ ৰিপৰ্ট বনাব লাগিব সেইখিনিলৈকে জানো আৰু কিন্তু কিন্তু আমি এতিয়া কত কৰিম কি কৰিম সেয়া ভালকে নাজানো এতিয়াও
অ সেইবিলাক হেৰিয় তাহ হতে কধিব আৰু
অ' আমাক এই হেৰি এনেকে এটা মানে গ্ৰুপ কেইটামান বনাই বনাই দিছে ইমানৰ পৰা ইমান ৰুল ৰঙৰ পৰা ইমান ৰুল ৰঙৰ ল'ৰা ছোৱালী খিনি মানে এটা গ্ৰুপ গ্ৰুপ স হ এজন মেণ্টৰ দিছে মানে পথটো গ ই এজন এজন মেনটৰা সেই মেন্ট্ৰৰ পিছনা গাইড কৰিব কি কৰিব লাগে কি কৰিব মানে হেৰি কি কৰিব নালাগে এইবিলাক কব আৰু
সিহঁতে পঠিয়াই দিব যত য'ত যাব লাগে নে নিজে বাচি ল'ব লাগিব।
জানো সিহতে
গৰম লাগিছে। সিহঁতে পঠিয়াই দিয়েনে। নে মানে এতিয়ালৈকে ভালকে গমেই পোৱা নাই, আমাৰ পৰীক্ষা এটা আহি আছে মানে সেই পৰীক্ষাটো দিয়াত পিছত
কি হয় অ', যাব লাগেনে সিহঁত বাচে ন অ', অ', এনে নিজৰ ইচ্ছামতে। যাব নোৱাৰি আৰু
নিজৰ ইচ্ছামতেওঁ পায় নেকি কিন্তু মানে সেই কামটো সেই প্ৰমণ পত্ৰখন দিব লাগিব কিন্তু
অ', নহয় নিজৰ হিচাপ মানে বোলে আমি অমুকতটো শিকো গৈ নিজৰও এটা ইচ্ছা আছ। ছে ন
অ', পাৰি নেকি সেইটো
শিকো আমি কেক শিকিলে ধৰি লোৱা তুমি ঘৰত কৰি থাকিব পাৰিলা ন
অ', কিন্তু মানে হেৰি, হেৰি হ'ব লাগিব। অ', এদিনত মানে আঠ ঘন্টাকে হ'ব লাগিব।
অ', নহয় তুমি শিকি আহিলা ন শিকি আহিলা তুমি ঘৰতো বনাই বনাই তেতিয়া দিব পাৰিবা দোকানত দোকানত বা ওচৰচুবুৰীয়া সুধিব দিব পাৰিবা বাৰ্থদে হ'লে
অ', কিন্তু আকৌ সেইটোত যে হেৰি এতিয়া ইন্টাৰ্ণশ্বিপটো কাৰণে আকৌ আমি পইচা খৰচ কৰিম কেক শিকিব গলে।
নহয় সিহঁততো বস্তু খিনি তোমালোকে নিজে কিনিবই লাগিব দে শিকোৱা এটা বস্তু নিদিব নহয়।
উ'ম সেইটোয়ে আৰু সেই পইচা খৰচ
পইচা খৰচ হবয়ে। কামতে পইচা চ বাগিচা এখনত শিকিব গ'লে বাগিছা খনৰ ফুলৰ কেনেকুৱা সাৰ চাৰ বিলাক কেনেকে দিয়ে সেইবিলাক তোমালোকে আনিব লাগিব।
আহ
কোনডাল গছত কি দিবা লাগে সেইবিলাকন তোমালোকে হেৰি কৰিব লাগিব
উ ইমান কাহ কিয় আহিছে কাহ কিয় আহিছে জানো
অ এই গৰমৰ কাৰণে পানী খাইছা যে পানী খোৱাৰ কাৰণে চাগৰ কাহটো আহিছে
হেৰি নাছিলে ফেন নাছিল যে
অ
এ এইটো ৰুমত এ সেইটো ৰুমত গৈ পেলাই মই কথা পাতাৰ কাৰণে মানে হেৰি গৰম লাগিছে চাগে
আহ অ দিয়া গৰমতটো বেছি হৈছে
উম
বেহত ত অকণমান বতাহ মাৰিছ
হে বতাহ অকল মানুহে মাৰে আকৌ বেছিকে ৰ'দ দিয়ে আৰু
উম ৰ'দ তে বেছি হৈ আছে বতাহটো মাৰি যদিও গাত লগা নাই
গাল লগা নাই অ গৰমতটো মানে বেছি যায় ঠাণ্ডা দিন বতাহো বেছিকে মায়ে
আহ ঠাণ্ডা দিনত উম
ইমান নেমায়
উম নাম গৰমত একে সিজাই থৈ দিয়ে দুবাৰ তিনিবাৰ মান গা ধুইছো গৰমতে
অ মইো সেই এতিয়া ইয়াৰ পৰা গৈ পেলাই কা ধবগৈ লাগিব
উ মই এতিয়া ত দুবাৰ মান ধলোৱেই ৰাতিপুৱা এবাৰ আকৌ ভাত পানী বনাই বা
উম
আকৌ এতিয়া খাই ব অলপ জীয়াই আকৌ ভতি পেলাই বা
আহ
কাৰে দে
আহ মই মানে অ কওক
চৰদিন লাগে হয়
বেছিকৈ ধুলে চৰ্দি লাগে
উম, উম। চৰ্দি লাগে।
উম।
অ, দিয়া হ'ব দিয়া ন।
অ', হ'ব দিয়ক। অ', ৰাখিছোঁ দিয়ক অ। আপুনি বেলেগ কাম কৰক গৈ, ৰাখিছোঁ দিয়ক, অ।